উম।
হয় শুনিছো, হয় হয়, শুনিছো, তুমি মোৰ মাতো শুনিছানে?
হয় শুনিছোঁ।
হয় আপুনি কি কৰি আছে এতিয়া
আহ এতিয়া এ আছোঁ এনেই বহি আছো দিয়ক।
হয়।
ভালে আছে বাকী।
হয়, হয় ভালে আছো। তে তেতিয়াাহলে আজি আমি এ প্ৰদূৰ্ষনৰৰ বিষয়ে আলোচনা কৰিব পাৰিম নেকি
হয় পাৰিম। আপুনি জানে ন', প্ৰদূষণ কি কি কাৰণত হোৱা দেখা যায় আমাৰ আমাৰ যিবিলাক ঠাই আছে সেইবিলাকত
হয় হয়। অ প্ৰদূষণ অ প্ৰদূৰণ বুলি ক'লেতো আমাৰ বহুতো টাইপৰ আছে যে পানী প্ৰদূষণ হয় হয়, পান প্ৰদূষণ হয়। বায়ু প্ৰদূষণ হয় তেনেকে মানে আজিকালি আজিকালিৰ দিনত মানে জনসংখ্যা বৃদ্ধি হৈ যোৱাৰ ফলতো মানে তেনেকে অ আৰু যান বাহনৰ ব্য্ৱস্থা যান বাহনৰ মানে যান বাহন বেছিকৈ ব্য্য়ৱহাৰ কৰাৰ বাবেও বায়ু প্ৰদূষণ হয় গ যেনে যেনেকে মানে যান বাহনৰ পৰা ওলোৱা গাড়ীৰ পৰা ওলোৱা ধোৱাঁবলাকৰ বাবেও মানে বায়ু প্ৰদূষণ হয়। আৰু আমা মানুহ বিলাকে পানী প্ৰদূষন বুলি ক'বলৈ হলে মানুহ বিলাকে আজিকালি অ জাবৰ বত তেনেকে মানে পানীতে পেলাই দিয়ে ডাষ্টবিন ব্যৱহাৰ নকৰে বেছিভাগে। আৰু উম। আৰু এই ইণ্ডাষ্ট্ৰি ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিৰ পৰা ওলোৱা তাৰ পৰা আৱৰ্জনাবোৰ পানী তেনেকে মানে নদী বা পুখুৰী নদী বা তেনেকে নদীৰ পানীতে মানে বেছিভাগ প্ৰদূৰষণ বেছিভাগ হয় বুলি ভাবো আৰু আৰু এ এইবিলাক প্ৰদূষণ হোৱাৰ কাৰণে আজিকালি মানে বেছিকে গৰমৰ অ', গৰমৰ মানে পৰিমানণটো বেছি হৈ গৈছে। আৰু বৰষুণৰ পৰিমানো কমি গৈছে আৰু মানুহ বিলাকে তেনেকে যধে মধে গছ কাটি দিয়ে আৰু কিন্তু গছ নৰুোৱে কাটি পেলাই ত' ইয়াৰ বাবেও মানে অক্সিজেনৰ পৰিমাণো কমি গৈছে অ আপুনি আপুনি কিবা ক'ব বিচাৰে নেকি ইয়াৰ ওপৰত
অ', হয় হয় ঠিক তোমাৰ এ মোটামুট মতামত তোমাৰ দৰে আজিকালি বিভিন্ন ধৰণৰ প্ৰদূৰণ দেখা গৈছে যিবিলাক আমি সাধাৰণতে মানে প্ৰদূষন বুলি নাভাবে তুমি কোৱাৰ দৰে শব্দ প্ৰদূষণ আমাৰ মাটি প্ৰদূষণৰ হৈছে। শব্দ প্ৰদূষণ আৰু মাটি প্ৰদূষণ। পানী প্ৰদূৰ্ষন কল সেইবিলাক বিভিন্ন ধৰণৰ প্ৰদূৰ্ষন আছে। যিবিলাক আমি সমাধান কৰিব লাগিব সমাধান কৰিব লাগিব কল কাৰখানাৰ পৰা ওলোৱা যিবিলাক লেতেৰা পানী আছে, সেইবিলাক জধে মধে নদীত বা মাটিটে পেলাই দিয়ে তেনেকে যাৰ ফলত আমাৰ ওচৰ পাজৰৰ বাতাবৰণ বা তেনেকুৱা পৰিৱেশ দেশতন্ত্ৰটো একেবাৰে ধ্বংস হৈ যায় তাত থকা মাছ কাছ ভেকুলীত পোৱালি ৰু সৰু যিবিলাকে আমাৰ কিছুমান ক পতংগ যিবিলাক বেক্টৰিয়া থাক সেইবিলাক গোটেই ধ্বংস হৈ গলে আমাৰ যিটো ওচৰৰ পাজৰৰ পুখুৰীৰ খাল বিলৰ পৰিৱেশ ন হৈ যায় যিটো সেইটো পৰিৱেশ তন্ত্ৰ আন এটা পৰিৱেশ তন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰাৰ ফলতহে আমাৰ তেনেকৈ ওচৰৰ পাঁজৰৰ পৰি পৰিৱেশটো একেবাৰে পৰিষ্কাৰ হৈ থাকে তেনেদৰে এটা যিটো উম চাইকেল চলি থাকে সেই চাইকেলটো অলপ অলপকৈ ধ্বংস হৈ যাই থাকে যাত আমাৰ আমাৰ মানুহক লাহে লাহে মানে আহ ইফেক্ট কৰে
হয় হয়
হয়
হয়
আমি ঠিক তেনে হয় কওক
হয় আৰু এ আপুনি আপুনি জানে চাগে গুৱাহ িগ মহানগৰ খনত কিমান মানে তেনেকে উ জনসংখ্য্া বৃদ্ধি হৈছে তাতে গাঁৱৰ লোকসকলেও থাকিবলৈ লৈছে আৰু পাহাৰত পাহাৰতো থাকিবলৈ লৈছে পাহাৰৰ গছ গছ
উম যাৰ ফলত ভূমিস্খলন বোৰ হয় ভূমিস্খলন বোৰ দেখা দিছে
হয় হয় তেনেকে মানে অ বেছি জনসংখ্য্া বৃদ্ধি পোৱাৰ কাৰণে তাত আৰু গছ গছনি কাটি দিয়াৰ ফলত মানে কাৰ্বন অক্সিজেন কমি গৈছে আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমণ বেছি বাঢ়ি গৈছে যাৰ ফলত মানে তাতে উত্তাপ বেছি হয় আৰু অলপ গৰম দিলে তেনে অলপ ৰ'দ দিলে বা তেনেকে মানে বহুত গৰম হৈ যায় উত্তাপ বেছি হৈ যায় তাতে মানে থাকিব নোৱাৰা তেনেকে হৈ যায় আৰু অ উ তেনেকে থেপা থেপিয়ে থাকে বেছি ভাল আৰু দোকান দোকান বিলাকো মানুহ বিলাকে ব্ৱসায় কৰিবৰ কাৰণেও মানে তাতে গুৱাহাটীত দোকান দোকান পোহৰ বিলাক দি থাকে তাতে অ তেনেকে মানে বহুত ঠেক কৈ দিয়া থাকে অ আৰু তাৰে আৱৰ্জা মানে লেতেৰা বেছিভাগে নকৰে মানে নকৰে আৰু তেনেকে ৰাস্তাই ঘাটে পেলাই দিয়ে আৰু নলা নলা গুৱাহাটী তাতেতো নলা থোৱাই আছে কিন্তু তাতে নলাৰ ভিতৰতে পেলাই দিয়ে জাবৰ বিলাকো সেইবাবে মানে অ অলপমান বৰ অ সেইবাবে মানে অ অলপমান বৰষুণ দিলে মানে তাতে বানপানী হৈ যায় কাৰণ সেই পেলোৱা জাবৰ খিনিয়ে মানে তাতে অ খোপা লাগি ধৰে। মানে য পানী খিনি যাব নিদিয়ে আৰু তাতে বাহিৰত যাব নিদিয়ে বৈ যাব নিদিয়ে সেইবাবে অলপমান মানে বৰষুণ দিলে তেনেকে পানী খিনি উপচি পৰে আৰু বানপানী হৈ যায় চ' তেনেকে বহুত মানে কষ্ট কষ্ট হয় বানপানী হলে আপ আপুনি জানে নেকি মানে কিহৰ কাৰণে আৰু কিবা তেনেকুৱা আছে নেকি যেনেবা গুৱাহাটী মহানগৰতে হয় বা কৰবাত
হয় হয় প্ৰদূষণৰ বিষয়ে তেনেকৈ বহুত কাৰণ আছে যিবিলাক আমি সাধাৰণতে ধ্যান দিয়াৰ একেবাৰে প্ৰয়োজন হৈ পৰিছে কাৰণ কি সৰু সৰু ল'ৰা ছ ছোৱালীৰ লগতে আনকি মানুহৰ যিটো ভ্ৰূণ আছে সেইটোকো প্ৰদূষণৰ দ্বাৰা মানে সংক্ৰান্ত হোৱা দেখা গৈছে প্লাষ্টিক নহ'লে বা প্ৰদূষণৰ দ্বাৰা সংক্ৰান্ত হোৱা দেখা গৈছে আনকি সাগৰত একেবাৰে ল ভাগতো প্লাষ্টিকে গৈ মাছৰ কিছুমান প্ৰজা ধ্বংস কৰা দেখা গৈছে আনকি যিবিলাক প্ৰজাতিৰ সৰু কোষ আছে প্ৰ চিপুলিন পানীৰ হওক বা কিবা হওক কীটনাশক যিবিলাক আমি খেতি বাতিত কীটনাশক ব্যৱহাৰ কৰোঁ কৰো সেই কীটনাশকবোৰ মা আছে খঠাই বা বিভিন্ন তাত পানীত থকা প্ৰাণী দেহলৈ যায় আৰু সেই প্ৰাণী আমি মাছ বা তেনেকুৱা খোৱাৰ ফলত সেই কীটনাশকবোৰ আমাৰ দেহত যায় মানে কীটনাশকটো প্ৰদূৰ্ষণতটো ইমান বেয়া ভাবেে মানে সকলো ফালে বিয়পি গৈছে যিটো আমাৰ দেহৰ ভ্ৰণ ফ্ৰণ একেবাৰে কোষৰ যিটো সৰু আৰম্ভণি হয় তাতো পোৱা গৈছে প্ৰদূষণৰ যিটো মানে প্ৰভাৱ আৰু আমাৰ দেহত ল'ৰা উম দেহৰ কোষবিলাকত পোৱা গৈছে আনকি সৰু সৰু ল'ৰা ছোৱালীকো বিভিন্ন ো ধৰণে এ শ্বাস প্ৰশ্বাসৰ বেমাৰ হোৱা বা বিভিন্ন ছালৰ ৰোগ হোৱা তেনেকুৱাবিলাক দেখা গৈছে যিটো ভৱিষ্যত প্ৰজন্নৰ প্ৰজন্মৰ বাবে আমি যদি এই একে মাত্ৰাতে প্ৰদূৰণ চলাই যাই থাকো তেনেহলে বিশ্বত প্ৰজন্মৰ কাৰণে বহুত ক্ষতিকাৰক হ'ব বুলি মই ভাবো তাৰ বাবে আমি বিভিন্ন পদ্ধতি ল'ব পাৰোঁ ঠিক তেনেদৰে যিবিলাক আমি বস্তুবিলাক পুনৰ ব্য্ৱহাৰ কৰিব পাৰো যিবিলাক লাগতিয়াল বস্তু আছে যধে মধে আৱৰ্জনা সৃষ্ট খ যিবিলাক পানী আছে সেইবিলাক আমি উম যিকোনো পৰিশ্ৰাৱণ বা যিকোনো পদ্ধতি ব পানী আহিছে সেইখিনি ৰ দা ব দ প তেনেকুৱা তেনে খোৱা ওলোৱাৰ ক্ষেত্ৰতো যিবিলাক উজ চা পৰিষ্কাৰ বায়ু আছে সেইখিনি বাহিৰ কৰি ভ ধোৱাৰ যোনখিনি কাৰ্বন থাকে সেইখিনি জমা কৰি ৰাখি যিটো কল কাৰখানাৰ ভিতৰতে সেইখিনি বেলেগ ব্যৱস্থাৰ কৰিব পাৰো ঠিক তেনেদৰে আমি স্কুল বিলাকত গোটেই এখন স্কুলবিলাক বা ওচৰৰ পুজৰৰ পাছৰৰ যিবিলাক ঠাই আছে তাত আমি সজাগতা সভাৱ তি পাৰো যাৰ দ্বাৰা প্ৰদূষণৰ বিষয়ে মানুহ বিলাকে কি কি ধৰণে আমাৰ সমাজ খক প্ৰভাৱিত কৰি আছে সেই বিষয়ে ভালকৈ জানিব
হয় হয় হয় আৰু হয় আপুনি কোৱাৰ দৰে আমি হয় হয়
অ অ ল'ৰা ছোৱ ছোৱালবিলাকক আমি সৰুৰ পৰাই মানে সেইটো যে এটা বহুত আহ প্ৰয়োজনীয় বিষয় আৰু গুৰুত্ব দিবৰ প্ৰয়োজন সেইটো শিকাব লাগে আচলতে মানে তাৰ যি যিবিলাক আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ সেইবিলাক পেলাই দিব নালাগে নালাগে যিবিলাক টেমা হওক বা তেনেকুৱা প্লাষ্টিকৰ বস্তু হওক সেইবিলাক বেলেগ বেলেগ কিছুমান আমাৰ লাগতিয়াল বস্তু তালে ৰূপান্তৰিত কৰিব পাৰি। আৰু বা পাকঘৰৰ কিছুমান পেলনীয়া বস্তু সেইবিলাক আমি সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ যিবিলাক একেবাৰে অলাগত য়াল বস্তু সেইবোৰো আমি যধে যধে মধে নেপেলাই ডাষ্টবিন বা কিছুমান ক ককল কাৰখানাত ব্যৱহৃত হোৱা যেনেকৈ বেটাৰী হওক ন লবা ধাতু হওক সেইবিলাক কিছুমান লাগতিয়াল দোকান বা কল কাৰখানাত আমি নিয়াৰ ব্য্ৱস্থা কৰিব লাগে
হয় হয়
উ আপুনি ইয়াৰ বিষয়ে কিবা ক'বনে আৰু
হয় হয় আমি যেনেকে এতিয়া মানে গছ গছনি কম হৈ যোৱাৰ বাবে মানে প্ৰদূষণতটো বেছি হৈছে আমাৰ মানে কাৰ্বন ডাই অক্সাইডৰ পৰিমণ বৃদ্ধি হৈ গৈছে চ' ইয়াৰ পৰা আমি ৰক্ষা পাবলৈ হ'লে আমি যেতিয়া মানে মানে লাগতি তেতিয়াল হয় মানুহৰ দৈনন্দিন জীৱনত লাগতিয়াল হয় গছ গছনি কাটিব লাগিবই কেতিয়াবা নহয়
অভ্যাস হিচাপে গঢ় দিবলৈ বহুত প্ৰয়োজন হৈছে নহয়নে
হয়
অ কিছুমানে সেই অভ্য়াসটো নাথাকে যেেধে মধে পানীৰ বটল টো খাই দুলিয়াই দিয়ে কিবা চেখৰৰ পেকেটটো খাই দুলিয়াই দিয়ে সেইটো যে পৰি পৰিৱেশৰ বাবে অপকাৰী একেবাৰে সেইটো নাভাগে নাভাবেেই সিহঁতে বেছিকৈ
হয় হয়
হয় উ
এতিয়া আমি ৰাখিব পাৰো নেকি মানে আমাৰ সময় উকলি গৈছে
অ অ হয় ৰাখিব পাৰো দিয়ক পিছে উ